অহ। অ চব পন্ধছ।
তুমি মোৰ নামটো পাহৰি থাকিলা? সপন বুলি মাতিছা যে।
তোমাৰ নামটো চপোন।
চপন নহয় মোৰ নাম চম্পকহে।
ক্ষমা কৰিবা দেই চম্পক।
বাকি।
মোৰ নামটো মনত আছে নে নাই?
আছে নীলিমা নহয় জানো তোমাৰ নামটো? নীলিমা নে মালতী কিবা এটা আছিলে নহয়?
নহয় মোৰ নামটো বিভীষিকা
ভিভিশিকা বহুত বহুত গভীৰ নাম দে। তোমাৰ বহুত অৰ্থ থকা নাম হয় কিন্তু এইটো। হয় হয়। বাকী গৰমটো পিছে কেনেকুৱা গুৱাহাটীত?
গৰমটোতো বহুতেই গৰম দিয়াচোন এনে আমটিত বা এনেকুৱা সময়ত বৰষুণ এজাক দিলে ভাল লাগে।
বৰষুণ সচৰাচৰটো দিয়ে এইবাৰহেচোন অলপ বেলেগ। কথাপোৰ।
ৰহি নেকি?
এক্সাম দিব যাব লাগে আৰু প্ৰজেক্ট সৱমেচন দিব লাগে হয়
অ বহুত ডাঙৰকে বৰষুণ দিছিল ভাবিছিলো যে বস্তুতটো আৰু আৰু দিব। কিন্তু নিদিলে আৰু বৰষুণটো।
তাকেতো বৰষুণৰ একো মানে ধৰিব নোৱাৰা হৈছে। কিনো হয় কিনো নহয়?
হয় দিয়া।
বাকী খোৱা বোৱা?
খোৱা বোৱা মানে আমি মাকৈ খালো।
মাকৈ অ ভাল বস্তু খায়চা ম কেতিয়াবা খাবলৈ মন যায়।
তাতেতো গুৱাহাটীততো ৰাস্তাই ঘাট বহুত পোৱাই যায় ন?
উ মানে সেই পুৰি পেলাই যে থৈ যে অ সেইটো সেইটো খাবলৈ বেয়া নাপাওঁ মই।
তেনেকুৱাই কথাবোৰ বাকী মই আজি অলপমান নিত্য পৰিবেশন কৰিলো।
নৃত্য পৰিবেশন অকে।
অলপ এই বহুত দিন আহ কৰা নাছিলো কাৰণে শৰীৰটো অলপ
টান হৈ গৈছিলে। নকৰিলে বস্তু বিলাক লওঁ মানে যিবিলাক ছাল ঢাল সেইবিলাক পটককৈ নাহে।
এইটো হয় কিন্তু এইটো হয়।
কৰিলো আৰু।
উম হম হুম নাই নাই ভাল কৰিছা অলপ এনেকে তুমি মাজে মাজে যে দুই এটা নৃত্য কৰি থাকিবা যিহেতু তুমি ভাল পোৱা। অ বাকি এনেই তোমাৰ মই মোক দিবাচোন ভিডিঅ' কেইটাক। কি বনাইছ মই চাম।
অ অ দিম সেইটো নিশ্চয় দিম। আৰু বাকী মানে আজি কিবা ফল মূল খালা নে নাই?
ফল মূল ফল মূল তেনেকে আজি কি নাকে নাখালোচোন একোৱেই ফল মূল খোৱা নহ'ল।
ক'ব গলে আমিও তেনেকে খোৱা নাই মানে আছে কিন্তু কি কল, ভাতত আম খালো দুটুকুৰা আৰু আনাৰস এটা মানে আধা অলপ বেয়া টাইপৰ হৈ গৈছিলে। সেইটো ভাজিলে লাই, মাহ অলপ জ্বলা মিঠা কৰি।
হম।
সেনেকে ভাতৰ লগত খালো আৰু বাকী খোৱা নাই আৰু বেলেগকৈ।
উম হম হ, তেনেকে ভাল লাগে মই ইমান খোৱা নাই যদিও। দুইবাৰ খাই চব বেয়া নালাগে খাই পেলাই। মই দুপৰীয়া অফিচত। আহ ফল মূল তেনেকে একোৱেই নাই দুপৰীয়া। উম। দুপৰীয়া খালো আৰু ভাত খালো সেনেকেই ওচৰতে। তাৰপিছত। এতিয়া ৰাতি আহিলো আহি পাই। আজি অলপ মুৰ্গীৰ মাংস আনিছিলো। আহোতে লৈ আহিছো আৰু মুৰ্গী মাংসটো। মুৰ্গী মাংস দুটা টাইপৰ থাকে ন এটা, অ মানে অলপ মানে ছালটো এৰুৱাই পেলাই। বিকে, আৰু এটা। আপোনাৰ অ ছালতটো থাকেই, কিন্তু ছালটো অলপ মানে পুৰি দিয়ে। জুইত পুৰা নিচিনা। ত সেইটো আনিলো, তো খাই বেয়া নালাগে টেজটো। তেনেকে। অ এতিয়া বনাম গৈ আৰু গৈ পলায়। অ আজি কি আনিছে তোমালোকৰ।
আমাৰো, মাংস আনিছে কিন্তু কি মাংস আনিছে গম পোৱা নাই।
অ, তুমিতো ভালেই পোৱা মাংস খাই।
অ খাও সিমান বেছিও খাব নোৱাৰো এবাৰত।
হম।
বাকী। তোমাৰ, কেনেকুৱা চলিছে চাকৰিটো।
চাকৰিতটো আৰু জানাই তুমি বাকী, বেলেগ। নাই মানে, খালি মানে সেয়া আৰু। কোনোবা দিনা। বহুত কাম আহে। মানে অলপ কম কাম আহে।। কিন্তু ব্যস্ত থাকিব লাগে আৰু দিনতটো।
উ। ‌
আজি চিচি টিভি কেমেৰাৰ ইছো হ'ল আমাৰ অফিচত সেইটোতে গোটেই মানে।
উ।
তিনটামান বজাৰ পৰা চাগে মই সেইটোয়ে কাম কৰি আছিলো, একদম অহালৈকে। চিচি টিভি কেমেৰা পতকে।
উ।
ৰেকৰ্ডিংটো বন্ধ হৈ গল ভাবিছিলো হাৰ্ড ডিস্ক বেয়া হ'ল, কিবা হলব সলাই মেলি। মইবাৰ, সন্দেহ কৰিো যে পাৱ চাপ্লাইটো বে হ'ব। পাৰে বুলি। তাৰপিছত শেষত পাৱাৰ চাপ্লাইটো যেতিয়া সলাই চলো তেতিয়া সেইটো ঠিক হৈ গ'ল।
অ।
তাত সেইটো কৰিলো আৰু এতিয়া। এটা মানে বহুত ইম্পৰ্টেণ্ট কাম এটা আছে সেইটো আজি নহলে। এ এটা ৱেবচাইট এটাৰ কিন্তু সেইটো এতিয়া কাইলেহে হ'বগে।
তুমি আগতে য'ত কৰিছিলা। তুমি আগতে যত কৰিছিলা।
উম।
তাতে বহুত চিচি টিভিৰ প্ৰব্লেম আছিল ন?
তাতো আছিলে তাতো আছিলে তাত প্ৰব্লেমবোৰ আৰু বেলেগ। ই তাত তাতে তোমাৰ মানে যিজন। এটা প্লান্তত কাম কৰিছিলো, যিজন প্লান্ত হেড আছিলে তেওঁ অলপ। মানে মোৰতো কিবা বেয়া নেকি? নাজানো, তেওঁক য'তে ত'তে যেতিয়াই তেতিয়াই। আজি কৈ দিব মোক ইয়াত এটা কেমেৰা লাগে। আজি কৈ দিব মোক এইটো ইয়াত নালাগে মোক সেইটো তাত লাগে। কিন্তু কৈ দিবলে সহজ কিন্তু তাত লাগ লগা বুলি কওঁতেই যে এ কেমেৰা চলাবলে ৱাৰ আনিব লাগে চাৰ্ভাৰ ৰুমৰ। তাক নেটৱৰ্কত নিব লাগে ৱাৰ কাটিব লাগে কিম্পিং পাঞ্চিং কৰিব লাগে কেমেৰাটো। প্ৰপাৰলী ফিক্স কৰিব লাগেম তাৰ কাৰণে এক্সট্ৰা পাৱাৰ চাপ্লাই লাগিব। সেইবোৰ ভাবি নাচাই, তেতিয়া মানে ইমানে কাম আছিল সেই কেমেৰা কাম ওলালে মানে। হ'ল আৰু। মানে আমনি লাগি যাই। আৰু সেই ৰদত ওপৰত উঠি উঠি কেমেৰা লগোৱা। বহুত শাস্তি আছিলে দেই। ইয়াত যেনিবা এইবোৰ নাই।
ইয়াত তুমি অন্তত আ এচিৰ ভিতৰত সোমাই থাকি কাম কৰি থাক। পৰা দে ছোঁন।
সেইটোৱে সেইটোৱে ইয়াত সেইটোৱে পাৰি।
আৰু মানুহ খিনিও বেয়া নহয় নেকি?
মানুহ খিনি ভাল বহুত ভাল মানুহখিনি। মানে সেইটো বস্তু।
মানে বহুত।
মানে ক'ব লাগিব মই যে মানুহখিনি ভাল বুলি। যিটো মানে এটা পৰিৱেশ থাকে ন এটা এটা ৱৰ্ক কালচাৰ এটা থাকে। সেইটো ভাল বহুত ভাল চাপৰ্টিভ মানুহবোৰ। অলপতো থাকিবই ইফাল সিফাল আৰু যিহেতু বিভিন্ন ধৰণৰ মানুহ।
অফিছৰ
প্ৰ অফিচত কিন্তু ক'ব গ'লে বেলেগৰ তুলনাত বহুতখিনি মই ভাল পাইছো। যিহেতু মই মই ইয়াৰ আগতে এটা বহুত মানে বহুত এটা মানে বেয়া পৰিৱেশত কাম কৰি আহিছো। চ মই সেই সেইটো হিচাপত এইটোক চাবলৈ গ'লেতো বহুতেই ভাল। হয়তো ইয়াত কিয় বেছি ভাল থাকিব মই ভৱিষ্যতে পাব পাৰোঁ। এনেকুৱা থাকিব কথা আৰু
এতিয়া গুৱাহাটীত চাব গলে তেনেকুৱা কৰ্পৰেট অফিচ বহুত কমেই আছে।
বহুত কমে আছে হয়।
চ ধৰক বেলেগ বেলেগ যে ধৰক মাৰোৱাৰী টাইপৰ কাম। কমিপিলাক আছে সিহঁতৰ আন্ধাৰতে কাম কোম্পানী বুলি কব নোৱাৰি।
উম হম হম। সেইটোৱে গুৱাহাটীত আমাৰ ইমান স্কোপ নাই আজিকালি। জবৰ ক্ষেত্ৰত হওক বা জি নহওঁক। কবলে গলে প্ৰপাৰ যদি চাকৰি তুমি কৰিব বিচৰা প্ৰাইভেট গুৱাহাটীত ইমান স্কোপ নাই। বহুত লিমিটেড স্কোপ। ত আৰু যদি তুমি চৰকাৰী যাব বিচাৰ
হয় হয় হয়ছো। বাকী আজি পিছে মাংসতটো খাবাই, মাংস এতিয়া বনাব চাগে ন।
মাংস এতিয়া বনাম, মই মানে অফিচৰ পৰা বাহিৰে বাহিৰে জিম জিমত আহো। তাৰপিছত জিমটো কৰি, এক ঘন্টা মান কৰো জিম কেতিয়াবা এঘন্টা দশ মিনিট পোন্ধৰ মিনিট হয়, তাৰ পিছত মই ৰুমত যাওঁ, গৈ পেলাই বনাওঁ আৰু ডিনাৰটো। আজিও তেনেকে বনাম।
মোৰো কাম আছে, অহাকালি নাই মানে ৰবিবাৰে মোৰ এটা কাম আছে। মই যাব লাগিব এটা প্ৰশিক্ষণত। সেইটো অ তাৰ আগত, এটা কাম আছে সেইটো বস্তু এটা আহি পাব লাগিব হা, মই মানে মানে অনলাইন মই কিছুমান সে কৰো নহয় আজিকালি। তাতে তাৰমানানে বস্তুতটো আহিলে মই অলপ এডভাৰটাইজিং কৰিব লাগিব, ত কিন্তু বস্তুটো আহি পালেহে এতিয়া, মই তথাপি সিহঁতক সুধিছো আৰু কেতিয়া কি আহি পাব, এতিয়ালৈকে একো পোৱা নাই।
উম উম উম
চাও কি হয় যদি তো আহি নাপাইতো আৰু উপায় নাই ন।
উপায়নে উপায়নে সেইটো, তে তেওঁলোকে বস্তুটো অৰ্ডাৰ কৰি দিয়া নাই জানো তোমাৰ এড্ৰেছত।
অৰ্ডাৰ টো তহ কৈছে এড্ৰেছো লৈছে।
উম উম, অ সেইটোৱে
আৰু সোমবাৰে আৰু গুৱাহাটী যাব লাগিব মই,
অ হয় দিয়া তোমাৰ, তোমাৰ এইকেইদিন অলপ ব্যস্ত তই।
এ বেকগ্ৰাউনৰ এটা মাত শুনিলো? কিহ মাত সেইটো?
কা মাত শুনলা?
কি?
কিহৰ মাত শুনিলা?
তো ক'ত আছা?
মই ইয়াতে, এ মোৰ ৰুমৰ ৰুম।
অহ আত্চ্ছা তপা আঁতৰি টো মানুহৰ মাত শুন ছো
অ, এই বাত দি বিভিন্ন ধৰণৰ মানুহ অহা যোৱা কৰি আছে ন।
মই সকলো ৰুমত আহিছো বেলেগৰ মত কেনেকে শুনিম।
অ নাই নাই মই ৰুম পোৱাগে নাই তলা খোলাই নাই মোৰ ৰুমৰ। মই জিমৰ পৰা ওলাই পেলাই বাহিৰে বাহিৰে তোমাৰ লগত ফোনটো কৰিছো, কি খবৰ?
আত্চ্ছা হেই আৰু এতিয়া, দিনবোৰ এনেকে কটাই আছো আৰু গৰমৰ দিন কেইটা। ব্যৱসায়টো ধৰিম নলও যি দেখিছো মই।
সদায় এপ্ৰিচিয়েট কৰোঁ ব্যৱসায় কৰোঁ বুলি, ক'লে কোনোবাই কাৰণ, ব্যৱসায় কৰি তুমি নিজে নিজে সবল হ'ব পাৰিবা, নিজে এ হেৰি হ'ব পাৰিবা। তুমি আনৰ কাৰণে পইচা ঘটিব নালাগে। কিন্তু সেইয়া আৰু কৰিলে অলপ মাইণ্ড ছেটটো বেলেগ হব লাগে। কাৰণ ব্যৱসায়টো জানাই ব্যৱসায়, আপচ এণ্ড ডাউন থাকে, কনষ্টেণ্ট নাথাকে বস্তুবোৰ গতিকে তুমি কিমানখিনি ৰিচাৰ্চ কৰিছা কিমানখিনি এফৰ্ট দিছা, জী জীৱনতটো যেনে। বা ৰাইজ